হেল্ল'
কি কৰিছ
মই এয়া ৰাস্তাত অকন ওলাই আহিছিলো এতিয়া ঘৰৰলৈৱ যামগৈ আৰু তুমি
মই এই ৰাস্তাতে আছো এ ৰাস্তালৈ যোৱা নাই পদূলি মুখতে আছো
অ অ
ভাত খালানে
অ খালো খালো ভাত তুমি খালা নে
উম খাই পেলাই আহিছো ৰাস্তালে
অ
বাকী আজি ডিছপ্লে লগা লাগেনে
আজি ডিছপ্লে লগালো অ
উম কিমান মান পৰিলে
আজি ডিচপ্লে লগাবলৈ গৈ পেলাই মানে কি হল কাহিনীটো। প্ৰথমতে। গৈ মই মানহটোক ফোনটো দিলোঁ মানুহটোৱে মোৰ ফোনটো চাই মেলি ক'লে তোমাৰ ফোনটো আন। কমন ফোন এই ফোন টো কম দামত দিছে। নোপাম মই কলো কিমান মান নাপাম তাৰপৰা কৈছে চৈধ্শ পোন্ধৰশ মান লাগিব। আৰু সকলো হব লগ একদম তাৰাপা মাজতে লগাই থাকোতে। কলে কি উ ফোনটোুৰ ওঠৰশান পৰিবগে আৰু কি সোতৰশান পৰিবগে। তাৰ পৰাা আকৌ বনাই বনাই শেষ হোৱা সময়লৈ মোক কৈছে এ।